ক?
হেল্ল',
হেল্ল', শুনিছ?
অ' শুনিছো তই শুনিছ।
শুনিছোঁ-শুনিছোঁ।
অ'-অ' কি কৰিছ?
আছোঁ ৰ এনেই, তই?
মই এনেই আছিলোঁ ৰ' এই কিবা এটা নতুনকে কিবা এটা হৈছে ন' মহিলাৰ সুৰক্ষাৰ ওপৰত তাকে চাই আছিলোঁ।
হা আজিকালি যে চবফালে মই সেয়াই চাই আছোঁ জান নিউজত নিউজত হওক মই কৰবা চচিয়েল মিডিয়া কিবা এটা এই ইনষ্টাগ্ৰামটো খুলিলে যে আজিকালি ক'ৰবাত কিবা ৰেপ হৈছে কিবা হৈছে মানে উমেন ছেফটি বোলা বস্তুতোৱে নোহোৱা হৈ গৈছে।
তাকে আৰু নহয় আজি ক'ব গ'লে ইমান খিনি উন্নত ত কৰি আছে ন' মানুহবোৰে। ত' সেই হিচাপে উমেন ছেফটিটো আমাৰ মহিলাৰ সুৰক্ষাটোৰ ওপৰত বহুত খিনি মোৰ হিচাপত উন্নতি হ'ব লাগিছিলে কিন্তু যি দেখা দেখা পোৱা গৈছে উন্নতিৰ জেগাত আৰু বেছি এ বেয়ালেহে যায় আছে বস্তুবোৰ আৰু এইটোৰ কাৰণে মানে মই ভাবো যে চৰকাৰকো মই দুখ দিব নোৱাৰোঁ। বিকজ আমাৰ মানুহখিনিয়ে তেনেকুৱা হৈ গৈছে কিয় মানুহখিনিৰ ভাৱ ধাৰণা খিনিয়ে তেনেকুৱা হৈ গৈছে যে সিহঁতে কিবা যদি হয় কাৰোবাক মহিলাৰ লগত কিবা বেয়া সিহঁতে মহিলাটোকেহে দুখ দিব, হাৰে মহিলাটোৰ কি ভুল আছিলেনো।
সেইটোৱে আৰু কব কৰবাত ওলাই যাব মানে উম কাষৰ দো দোকান এখনত যাবলৈও আজি ভয় লগা হৈ গৈছে। এই ৰিচেণ্টলি এটাতে ঘট গম গমেই পাইছ চাগে। সৰু ছোৱালী এজনী দোকান এখনত গৈছিলে তাইক উঠাই লৈ কেনে অ' গৈছিলে কৰবাত বেলেগ-বেলেগ হোটেলত লৈ গৈ বত্ৰিশ জন মানুহে বত্ৰিশজন মানুহে ৰেপ কৰিছে, ভাবচোন তাকো তেৰ বছৰীয়া ছোৱালী এজনী। কি জানিছিল সেইজনীয়ে।
সৰু ছোৱালীজনী আৰু সেইটো এতিয়া কিছুমান মানুহে কয় যে আৰে তাই চাগে অকলে ওলাই তাইকে অকলে ওলাই গৈছে বা তাই বা কি কাপোৰ পিন্ধি আছিলে, কিন্তু মাত্ৰ তেৰ বছৰৰ ছোৱালী এজনীক তই সেইবোৰ কথা কৈ কি লাভ মানে।
সেইটোৱে ঘৰত মাক দেউতাকে খাব দিছে খাইছে, সৰু পিন্ধিব দিছে পিন্ধিছে। ত' সেইটোত তাই দুখ দিব লগা একো নাই মানুহখিনিৰ ধাৰণা কেনেকুৱা আছে আমাৰ যে সেই সৰু ছোৱালীজনীকো নেৰিলে।
তাকে আৰু মোৰ হিচাপটোতো মানে সুৰক্ষাটো ইমান বেছি কুৱেশন নেবেল হৈ গৈছে এতিয়াৰ দিনত মানে মানুহবোৰে কি ভাবে কি চিন্তা কৰে কি কৰি আছে মোক লাগিছিলে যে আমাৰ মানুহখিনি আজিকালি বেছি মানে এডুকেটেড হৈ আছে সেই হিচাপত মানুহ খিনিয়ে বুজা হ'ব না নাৰীক সন্মান দিয়া হ'ব কিন্তু নাই সেনেকুৱা মানে একোৱেই হোৱা নাই মানে তাৰে গোটেই বিপৰীত হৈ আছে ক'ব গ'লে। সন্মানটোতো নায়ে সন্মান মই নকয়ো আৰু মানুহবোৰে কেনেকুৱা বাছে চাছে গ'লেও কিবা লাগি থাকিব কিবা গায়ে-গায়ে কি যে কৰে সেইবোৰতো আৰু নকওঁ বাৰু কিন্তু মানে পৰিস্থিতিটোৱে আজিকালি বেয়া বেছি বেয়া লৈ গুচি গৈছে মানে।
সেইটোৱে আচলতে চা উমেন মানে মহিলাৰ সুৰক্ষা বুলি ক'লে আচলতে আমি মহিলাসকলক যিকোনো ধৰ এটা কৈ ন' ৰেচপেক্ট কৰিব লাগে।
অ হ
হা মানুহ বিলাকে কয় ন আচলতে মহিলাকে লক্ষী হিচাপে ভাব ন ঘৰৰ এখন লক্ষী বুলি ভাবে। ত সেই মাহিলাজনী নিজৰ ঘৰৰ লক্ষ্মী জনি‌ যদি তই সন্মান দিব জান বেলেগ ঘৰৰ লক্ষীজনীক তই কিয় সন্মান দিব নাজান।
এই তাকে আৰু সেইটোৰ বিনিময়তটো তই এজনী সৰু বাচ্ছা এটাৰ লগত কিয় বেয়া সেৱা কৰি আছ তো তোৰ নিজৰ জীয়েৰে বা তোৰ ঘৰত কি এনেকুৱা মহিলা নায়ে নেকি যাৰ কথা তই নাভাব। মোৰ হিচাপতো মোক এনেকুৱা লাগে এই চব বস্তুবোৰ ন আচলতে ঘৰৰ পৰা আৰম্ভ হয়। এই এতিয়া চব ঘৰক মই দোষ দিব নোৱাৰোঁ কিন্তু কিছুমান ঘৰত থাকে ন যে- ঘৰত যদি ছোৱালী আছে ছোৱালীজনীক একদম বেয়া ব্যৱহাৰ দি সেয়া কৰে সেইবাবে, ল'ৰা মানুহখিনিৰ মানে ম মনত এটা সেয়া ভাৱ বনি যায় কি ছোৱালী মানুহ। আমাতকে তলতে থাকিব লাগে বা আমি যি মন কৰিব পাৰোঁ মানে।
সেইটোৱে আছলতে এখন সমাজ আছে তেনেকুৱা য'ত ধৰ আচমতে যদি সমাজ উন্নত কৰিবলৈ যোৱা যায় ন মানে জাগাত এডোখৰে হওঁক বা এখন ঘৰে হওঁক আচলতে মহিলাক তেতিয়াহে সুৰক্ষা শিক্ষা দিয়া হ'ব যেতিয়া মহিলাজনী নিজৰ ভয় এৰি কেনে ওলাই আহিব পাৰিব। নিজৰ জীৱন যাপন। ত এটা মানে নিজৰ জীৱন হিচাপত মানে লাষ্ট মুমেন্টলৈকে যাতে কটাব পাৰে বা শিক্ষা ল'ব পাৰে বাকী যি মন যে তাই এতিয়া ধৰ কিছুমান মানুহৰ কৰ্ম সংস্থান যেনেকে চাকৰি কৰিব মন যায়। সেইবিলাক যাতে কৰিব পাৰে কাৰো পৰা যাতে মানে বাধা নাপায়। কিন্তু এখন সমাজ এনেকুৱা আছে যে ছোৱালী হয় তই যিটো কলি এ ছোৱালী হয় ক'ত আৰু পঢ়া শুনা- কৰিব বিয়াই দিব লাগিব বেলেগ এখন ঘৰতহে যাব। আৰে তই পঢ়াই তো চা তোৰ ছোৱালীজনীয়ে তোকে কি জানি পিছত চাই। লৰাতকে কিজানি তোৰ ওপৰতে যায় নাই সেইটোতো নাই আৰু এনেকুৱা নহয় ব বোলে বিয়া দিয়াৰ পিছতো তোৰ ধৰ বোলে বহুত সুৰক্ষা। বুঞা দিয়াৰ পিছতোতো কিছুমান মানুহে অত্যাচাৰ কৰে।
তাকে আৰু কথাটো এয়া হয় যে ত আজি আলিৰ দিনত যদি য চাব গ'লে ল'ৰা মানুহ আজিকালি বুলি নহয় আগৰ পৰাই ক'ব গ'লে ল'ৰা মানুহে মাক দেউতাকক নাচায়েই প্ৰায়। ছোৱালী মানুহে বেচি চাই ক'ব গ'লে।
সেইটোৱে,
আৰু তাৰে বি তাৰে সেয়াতো মই এইটো কোৱা নাই যে মানে তই ল'ৰা খিনি একদম নেগলেক্ট কৰি দে মই সেইটোও কোৱা নাই দেই। এতিয়া বহুত ল'ৰা মানুহৰ প্ৰতিও বহুত ৰাইট কিবা কিবি আছে যোনবোৰ চোৱা কিছুমান এনেকুৱা ছোৱালী আছে যোনে বেয়া ধৰণে সেৱা কৰে সেইটোও মই মানিছো সেইটোও মই নকওঁ হা কিন্তু সেইটো বহুত কম নম্বৰত আছে। আৰু আমাৰ ছোৱালীৰ যি হয় সেইটো বহুত বেছি আছে কিয় আমাৰ মহিলাবোৰে নিজৰ। এনেকুৱা হয় ন আমি নিজৰ ঘৰতে সুৰক্ষিত ফিল নকৰোঁ। সেই ফিল নকৰোঁ ন ত তই যদি নিজৰ ঘৰতে ছেফ ফিল নকৰ তই বাহিৰত কেনেকে ছেফ ফিল কৰিবি। তোৰ বস্তুটোতো তোৰ ঘৰৰ পৰা আৰম্ভ হ'ব লাগিব ন। আৰু তাৰেও ওপৰত কথাটো এনেকুৱা হৈ যায় এতিয়া অফিচ চফিচেও ছোৱালী মানুহক প্ৰমচ বহুত এনেকুৱা মানে অফিচ কালচাৰত তেনেকুৱা আছে। কি ছোৱালী মানুহক প্ৰমোচন দিব লাগে বছে অফিচত মাতি কব মানে উম এয়া কেবিনত মাতি কব যে তুমি মোক কেনে কিবা কৰিব লাগিব তেতিয়াহে মই তোমাক প্ৰমোচন দিম বা মই তোমাৰ চেললেৰি বঢ়াম বা কিবা। এ সেইবোৰতো বহুত বেয়া কথা হৈ যায় ন। আৰু সেইবোৰ কেচ দিলেও একো লাভে নাই মানে জিতাৰ একো লাভে নাই উল্টা ছোৱালীজনীৰ সন্মান আৰু ছোৱালীজনীৰ যোনটো ৰেপোটেচন আছে গোটেই ফেমিলিটোক লৈ সেইখিনি বেয়া হব, আচলতে সেইটোয়ে হয় আ আমাৰ এইখন সমাজত মোৰ হিচাপতে মই কব গ'লে, বহুতত নহয়। কিন্তু হয় বেছিভাগত হয় মানে সেই বস্তুতো হৈ যায় ন। এতিয়া মোৰ এটা প্ৰশ্ন মানে মোৰ এনেকুৱা এটা ধাৰণা থাকে যে বেলেগৰ সন্মানৰ লগত জড়িত আমাৰ এজনী ছোৱালীৰ সন্মান কেনেকে হয় মানে মোৰ প্ৰথম কথাতো সেইটো থাকে। দ্বিতীয় কথা ছোৱালীজনীৰ সন্মানটো দৰকাৰ হয় অ নিশ্চয় দৰকাৰ হয় মই সেইটো কোৱা নাই। কিন্তু আমি এই সন্মানটোক বচোৱাৰ জাগাত আমি মানে বেছি দবাই থৈ দিওঁ ত সেইটো বহুত বেয়া কথাটো হৈ যায়।
সেইটোৱে আচলতে মহিলা এজনী প্ৰতিতৰে প্ৰতিজনৰে এটা সন্মান থাকে বা অ' এ মানে এটা আত্মগৌৰৱ থকা বুলি কয় ন। যি টো চেল্ফ ৰেচপেক্ট সেইটো আমি কেতিয়াও গুচাব নিবিচাৰো আচলতে মহিলা বিলাকৰ সেইটোয়ে এটা আৰু মোৰ মতেদি মহিলা সকলোকে দবাই ৰখাতকে এটা স্বাধীনতা দিব লাগে। যদি দেশৰ স্বাধীনতা হব পাৰে। মহিলাৰো স্বাধীনতা হ'ব লাগে কাৰণ আগৰ নিচিনা মহিলা বিলাক এতিয়া হৈ থকা নাই। প্ৰতিজনী মহিলা সৰুৰ পৰাই শিক্ষিত হয়। এটা ভাল ডক্তৰ হয় কিছু কিমান আছে। তেনেকুৱা মহিলা বিলাক যে ভাল ডক্তৰ এজনী হৈছে বা ঘৰৰ মুৰব্বী হিচাপেও থাকে কিছুমান মহিলা। এতিয়া কব গ'লে আমাৰতো প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিয়ে তেনেকুৱা। আহি গৈছে ত' মহিলা সুৰ শিক্ষা হিচাপততো বহুত খিনিয়ে হ'ব লাগিছিল কিন্তু হৈছে জানো নাই হোৱা।
নাই হোৱা।
সেইটোৱে আচলতে মহিলা সুৰক্ষা কেৱল মহিলাৰ নিজৰ নহয়। সমাজখনৰো এটা দায়িত্ব হ'ব লাগে। প্ৰতিজন মানুহৰ চকুৰ নজৰ বিলাক ভাল হ'ব লাগে। কাৰণ যদি মানুহ বিলাকৰ নজৰ ভাল নহয় ন, মহিলাৰ সুৰক্ষা কেতিয়াও ভাল নহয়। কাৰণ ছোৱালী এজনীৰ- সদায় কলেজৰ পৰা বা স্কুলৰ পৰা যদি বা অফিচৰ পৰাই যদি দেৰিকে আহিব লাগে। সেইবিলাকে আগতে ভাবিব লাগিব যে আমি কেনেকে জানো।
তাকে, আৰু তাৰে উপৰি এতিয়া যোনটো তই ঘটনাটো কলি। ন, ছোৱালীজনী তেৰ বছৰীয়া ছোৱালীজনী, তাইৰ ঘটনাটো যে চাব গ'লে - হোটেলৰ পৰা হোটেললে নিছে বাৰু ঠিক আছে, হোটেলত বাৰু দুজন তিনজন মানুহ। ঠিক আছে, সেই বাকী যোনখিনি ত্ৰিশ মানুহ আহিছে ত্ৰিশটা মানুহ-
উম।
ক'ৰ পৰা আহিলে, মানে ইমানেই বেছি বেয়া নে। মানুহখিনি মানে মানুহখিনিৰ ধাৰণাটোয়ে সেনেকুৱা হৈ গৈছে। তে আমি বা কৰি দিম আমি ধৰাতে নপৰিম।
সেইটোৱে, সেইটো, সেইটো আচলতে বিজনেচ টাইপ হৈছিল।
অহ ', সেইটোতো বিজনেচ টাইপ নিশ্চয় হৈছে। তাৰে উপৰি- কিছুমান লৰাৰ আজি মই ক'ম, আমাৰ বয়স- সৰে ল'ৰা বা আমাতকে অলপ ডাঙৰ ল'ৰা যদি তই ধৰ- কিছুমানৰ এনেকুৱা আছে, কিবা যদি কৰি আহে- ন, মাক দেউতাকৰ এনেকুৱা এটা হয়, পইচা দি দিম ঠিক হৈ যাব।
একজেক্টলি সেইটোৱে।
লৰাটোক মানে সেইখিনি ফিলে নকৰাই যে তই ভুল কৰি আহিছ। বহুতৰ মাক বহুত, বহুত এনেকুৱা ঘটনা ঘ- গৈছে, য'ত তই দেখিব পাৰ, মাকজনে ক'ব- মোৰ ল'ৰাই একো কৰিবই নোৱাৰে আপোনাৰ ছোৱালীজনী ভুল।
কেনেকে ছোৱালীজনী ভুল হ'ব পাৰে ল'ৰাটো যদি একো হাত নিদিয়ে।
সেইটোৱে, ছোৱালী-ছোৱালীজনী কেনেকে ভুল হ'ব পাৰে আৰু কিছুমানৰ- দেউতাক সঁতেতো ক'ব যে- অহ, আপোনাক যিমান পইচা লাগে দি দিম আপুনি এইবোৰ মানে বাদ দিয়ক মানে আপুনি সেয়া। ত'সেই বস্তুতো বহুত বেয়া হৈ যায়, তই ল'ৰাটোক উঠাই দি আছ যে বেয়া কাম বোৰ- কৰ আমি আছো তোৰ কাৰণে, সেইটোত মহিলা এজনীয়ে- কেনেকে সুৰক্ষিত ফিল কৰিব। সেইটোতো আমাৰ বয়সৰে হওঁক - আমাৰ বয়সৰে হওক বা আমাতকে সৰুৱে হওক বা আমাতকে ডাঙৰে হওক- সুৰক্ষিত ফিল নকৰিবই।
সেইটোৱে আৰু এনেকুৱা হয় তই যিটো ক'লি ন লৰা বিলাকক পইচা দি সেই- কৰে, কিন্তু মহিলাৰ ক্ষেত্ৰত সেইটো কমপ্লিট উল্টা হয় চাবি। মহিলা এজনীক যদি কোনোবা ল'ৰা এটাই বদমাচি কৰে, তেখেতে- মহিলাজনীয়ে বা সৰু ল'ৰা ছোৱালীয়ে ছোৱালীজনীয়ে- ঘৰত আহি ক'ব টান পায় কাৰণ ঘৰৰ মানুহ বিলাকে ভাবে মানে- ভাবিব যে এই মাহঁতক কলো এইবাৰু, মাহঁতে কিজানি মোকে- ভুল বুজে, আচলতে পৰিয়ালৰো সেইটো এটা দায়িত্ব থাকে যাতে- ভুল নুবুজে ছোৱালীজনিয়ে কি কৈছে শুনিব লাগে। কিছুমান ছোৱালী আছে বা কিছুমান ফেমিলি আছে এনেকুৱা য'ত বুজে, বুজাৰ পিছতো- এ হেৰি কয় যে তই এইটো কথা কাকো কৈ নুফুৰিবি, যদি ক সমাজখনে- আমাক বেয়া বুলি কব, আমি কিবাকে মেনেজ কৰি থৈ দিম। কিয়, কিয় মেনেজ কৰিব লাগে, আমি পুলিছৰ ওচৰত বা- সমাজৰ আগত কিয় লাজ কৰিব লাগে, যে আমাৰ এনেকুৱা হৈছে বুলি- ক'ব কাৰণে।
তাকে - তাকে, দে - দে হ'ব দে পিছত পাতিম।